অ আছো এই ঘৰতে আছিলো
আজি অলপ প্ৰাকৃতিৰ পৰিৱেশৰ বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছিলো
অ অ হয় হয় ভাল হ'ব ভাল বিষয়
অ এইৰ মানে ইমান হেৰি হৈ আছে আগতে এইবিলাক গছ গছনি বিলাক আছিলে ইমান গৰম নাছিলে আজি আজিকালি গছ গছনিবিলাক কমি গৈছে এইবিলাক হেৰিটো প্ৰদূষণটো বেছি হৈ গৈছে
মানে এইবোৰ আজিকালি কাটি তহিলং কৰিলে বনাঞ্চল বিলাকো মানে তেওঁলোকে মানে নিজৰ স্বাৰ্থৰ বাবে ধ্বংস কৰাইছে তাৰ বাবে মানে আজিকালি প্ৰাকৃতিক যিটো ভাৰসাম্যতাৰ পৰিৱেশৰ সুন্দৰ্য্যতা সেইটো কমিছে বুলি ভাবোঁ আৰু
উম উম সেইটোয়েতো এতিয়া মানুহ বিলাকে গছ গছনি বিলাক চব কাটি দিছে সেইটো কাৰণে মানে আজিকালি এ হেৰি অক্সিজেন পাবলে নাইকিয়া হৈ গৈছে
অ হয় হয় আ আগতে মানে এ বে কি আজিৰ পৰা যদি মই কওক প্ৰায় দহ বছৰ আগত মানে আমাৰ গাঁৱৰ বা আন ঠাইবিলাকত যিটো মানে জন যেনেকুৱা ধৰণৰ জলবায়ু আছিল আজিৰ জলবায়ুতটো মানে তাতকে বেছি উত তাত আজি এতিয়া আ এপ্ৰিল মে' মাহ মে' মাহতে মানে এনেকুৱা গৰম গৰমৰ উত্তাপ বাঢ়িছে মানে কি কম আৰু থাকিব নোৱাৰা নিচি নিচিনা গৰম হৈ যায় কিন্তু আগৰ সময়ত হয়তো এনেকুৱা নাছিল তুমি কেনেদৰে ভাবা আগৰ সময়ত কেনেকুৱা আছিল
অ এই আগতে তে আমাৰ মা দেউতাহঁতে কোৱা শুনিছিলোঁ আৰু আগতে ইমান গছ গছনি এইবিলাক পৰিৱেশ ইমান ভাল লাগিছিলে থাকি অলপো গ গৰম নাছিলে এতিয়া একদম গছ গছ গছনি বিলাক কাটিয়ে চব তহিলং দিলে সেইটো কাৰণে মানে গৰমটো বেছি বেছি হ'ল আৰু
অ হয় হয় মই আৰু এটা কাৰণ মই ভাবো যে আজি আজিকালি মানে কি হৈছে কল কাৰখানা বিলা কৰ পৰা মানে নিৰ্গত হোৱা যিবোৰ মানে বিষাক্ত ধোঁৱা কলা ধোঁৱা সেইবোৰ মানে এহ আকাশলৈ উৰি গৈ মানে ভাৱ হৈ বোৰ ডাৱৰৰ অ ফলত মানে এই যিটো মানে বৰষুণ হয় সেই বৰষুণটো মানে এচিড বৰষুণ এচিড বৰষুণ ও ণৰ নিচিনা হয় মানে এচিড বৰষুণ বুলি কোৱা হয় সেই এচিড বৰষুণৰ ফলত কিন্তু টো মানুহৰ ছাল ছালৰ বেমাৰ জীৱ জন্তুৰো বেমাৰ হয় এনেকুৱা ধৰণৰ হয় আৰু
উম উম অ সেইটো কাৰণেটো হৈছে মানুহক পৰিৱেশটো সৌন্দৰ্য তহ গছ -গছনিয়েটো বেছি হেৰি কৰি ভাল কৰি ৰাখে সেই গছ -গছনি নোহোৱাৰ কাৰণে এতিয়া কিমান মানে হেৰি হৈছে বৰষুণ নাই হেৰি ৰ'দক গৰমটো বেছি সেইটো কাৰণে মানে পৰিৱেশ তো আগত আগৰ আগৰ পৰিৱেশটো বেছি ভাল আছিলে এতিয়া পৰিৱেশটো মানে আগৰ পৰা বেয়া হৈ গৈছে আৰু কল -কাৰখানা বিলাকো বেছি হ'ল। সেইবিলাকৰ মানে প্ৰদূষণ হৈ মানে গোটেই হেৰিবিলাক ঠাই বিলাক মানে হেৰি হৈ গৈছে আৰু
অহ আৰু মানে যিটো গাড়ীৰ পৰা নিৰ্গত তহ হোৱা মানে কাম বিষাক্ত তহ কাৰ্বন- মন-অক্সাইড যিটো মানে গেছ সেই গেছৰ ফলতো মানে আমাৰ বায়ুমণ্ডল অহ প্ৰদূষিত হৈছে।
অহ অহ ভাবো সেই সেইটো কাৰণেতো গাড়ী এতিয়া এঘৰ মানুহত যেইজন মানুহ সেইখনকৈ গাড়ী আছে প্ৰত্যেকজনে এখন এখন গাড়ী লৈ যায় সেইকাৰণে মানে হেৰিটো বেছি হৈছে, প্ৰদূষণটো বেছি হৈছে। গাড়ী যিমানেই মানে গাড়ী হৈছে সিমানেই প্ৰদূষণ বেছি হৈ গৈছে। সেইটো কাৰণে বেমাৰ আজাৰ বিলাকো বেছি হ'ব লৈছে মানুহৰ
হয় হয় ইয়াৰ ইয়াৰ বাবে যদি আমি ইয়াক মানে আগৰ নিচিনা যদি আমি পৰিৱেশ ঘূৰাই আনিবলৈ যদি বিচাৰো নিৰ্মূলকৰণ কৰিবলৈ, তেতিয়াহ'লে কেনেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি তুমি ভাবা?
পদক্ষেপটোতো এতিয়া গছ- গছনিবিলাক ৰু'ব লাগে
হয় হয় হয় সুন্দৰ কথা এটা কলা অধিক হাৰত মানে আমি গছ-গছ ৰুব লাগিব।
উম সেই গছ -গছনি ৰুলেহে আকৌ আগৰ মানে পৰিৱেশটো ঘূৰি আহিব আৰু সকলোৱে যদি সেনেকে মানে গছ পুলিবিলাক এহ এহ ৰোপন কৰিব পাৰিলে মানে ভাল হয়, আৰু কিয় দুই এজনতো ৰুলে ন'হব। সকলোৱেটো চিন্তা কৰিব লাগিব।
হয়, হয় মানুহে বনাঞ্চল ধ্বংস কৰিব ন'হব বনাঞ্চলবোৰ ধ্বংস কাটি তহিলং কৰাত যিবোৰ জীৱ জন্তু মানে যে, জীৱ জন্তুবোৰ থকাতো মানে অসুবিধা সন্মুখীন হয়।
উম, সেইটো কাৰণেইটো এতিয়া জীৱ জন্তু, চৰাই চিৰিকটি থাকিবলৈ জেগায় নাই, গছ গছনিবিলাক গোটেই কাটি পেলোৱা গ'ল।
অ', হয়, অ', আমি যদি আকৌ। মানে নিৰ্মূল কৰিব বিচাৰোঁ মানে যদি আগৰ নিচিনা পৰিৱেশ আনিবলৈ বিচাৰোঁ, তেতিয়াহ'লে মানে আমি অধিক হাৰত গছ গছনি ৰোপণ কৰিব লাগিব, এতিয়া অলপ কেইদিনমান আগতে আমাৰ বিশ্ব পৰিৱেশ দিৱস গ'ল। পাঁচ জুন তাৰিখে সেই বিশ্ব পৰিৱেশ দিৱসত। তুমি কেনে ধৰণৰ মানে এ গছ পুলি ৰোপন কৰিলা? বা কি কি কাৰ্যসূচী কৰিলা?
অ', আমাৰ এইফালেদি পুৰা আমি গোটেই এক এক লগ হৈ মানে গছ পুলি ৰুইছো। হেৰি। সকলোৱে মিলি জুলি।
কেনেধৰণৰ কি কি গছপুলি ৰইছিলা? অলপ ক'ব পাৰিবানে?
অ', এই হেৰি নাহৰ পুলি।
অ', অ।
তাৰ পিছ আহ না। নাহৰ পুলি আৰু এইবিলাক হেৰি এই চতিয়ানা গছ তাৰ। পিছত আমলখি। গছ আম পুলি এনেকে মানে বিভিন্ন ধৰণৰ। এবিধেই নহয়। বহুত কিব হেৰি।
হুম, হুম।
ৰুইছিলো। আৰু নাহৰ। এই মে।
অ ভাল ভাল পদক্ষেপ লৈছা হয়। আৰু মই হয়, আৰু মই ভাবো যে কেৱল যে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে যে আমি এ গছ পুলি ৰোপন কৰিব লাগে। প্ৰতিপালন কৰিব লাগে তেনেকুৱা ধৰণৰ কথা নহয়। আমি যেতিয়াই মানে যেনেদৰে। সুবিধা সময় সুযোগ পাওঁ। স সেই তেতিয়া আমি ৰুব লাগে। নহয় জানো।
হয় হয় অ যেতিয়াই মই মানে সময় পাওঁ আৰু তেতিয়াই ৰুব লাগে আৰু। গছ পুলিবিলাকে। ভালকে যতন। যতন কৰিব লাগে সাৰ পানী যোগান ধৰিব লাগে। এনেকে প্ৰতিপালন কৰিলেহে। ইয়াদ। জি উঠিব।
হয় আৰু স হয় হয় অ গছ থাকিলেহে মানুহ থাকিব।
উম গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছ নহলে আৰু মানুহ কেনেকে জীয়াই থাকিব।
হয় হয় তাৰ উপৰি
হওক গৰু ছাগলী হওক সক সকলো বিলাক বস্তু মানে ভালকে ৰাখিবলে হ'লে গছ-গছনি লাগিবই, সেইকাৰণে আমাৰ ইয়াত মানে আমি সকলোৱে একেলগে মিলি জুলি এটা পাৰ্টি আমি উলাওঁ আৰু ওলাই এ ডেইলি সেনেকে ৰুওঁ আৰু হেৰি কৰোঁ এইবিলাক পানী দুনি দি মানে গছ পুলিটো সাৰ জাবৰ দি হেৰি ভালকে গৰু ছাগলীয়ে খাব নোৱাৰাকৈ ৰাখোঁ।
হয় হয়।
পদক্ষেপ কৰি আছো
খুব সুন্দৰ পদক্ষেপে কৈছা, মইয়ো মানে এ আমি এনেকে গছ পুলি ৰোপন কাৰ্যসূচী কৰিছিলো অঁ আৰু মই ভাবো আমাৰ যিটো মানে প্লাষ্টিকৰ ব্যৱহাৰ এই প্লাষ্টিকবোৰ যিহেতু পচি নাযায় মাটিত পুতিলেও গ গতিকে সেই প্লাষ্টিকবোৰ আৰু জ্বলালেও তাৰ পৰা বিষাক্ত মানে পদাৰ্থ গেছ আদি নিৰ্গত হয় সেইবাবে মানে মই মানে পৰামৰ্শ দিব বিচাৰিম যে মানে প্লাষ্টিকবোৰ যাতে মানুহে কমাই ব্যৱহাৰ কৰে বা ব্যৱহাৰ নকৰি তাৰ সলনি যদি এইবোৰ আজিকালি গছপাত পৰা বনোৱা কিছুমান এনেকুৱা বাতি গিলাচ আদি এনেকুৱা আনুসংগিক যদি তাৰ লগতে এনেকোৱা বনাব পাৰে য প্লাষ্টিকটো অকমান কমাই চলাই, তেতিয়া হয়টো পৰিবেশৰ পৰিবেশ বিনষ্ট নহ'ব, তুমি কেনেদৰে ভাবা।
অঁ সেইটোতো বহুত ভালেই -ভালেই পদক্ষেপ লৈছা উম, তেনেকুৱা আমাৰ ইয়াতো এনেকৈ হেৰি কথা বতৰা চলি আছে প্লাষ্টিক বৰ্জন কৰা। উম এনেকে মানে হেৰিয়ে, উম সেইটো আমাৰ ইয়াত আলোচনা নাওঁ চলিছে এতিয়া আমাৰ ইয়াতো সেনেকুৱাই হ'ব আৰু প্লাষ্টিকটো মানে বন্ধ কৰি আমি গছ পাতৰে মানে এনেকুৱা হেৰি বনাম বুলি ভাবি আছো আৰু কল কাৰখানা।
হয়। বৰ জোঁথৰ বিলিত পেলাব নালাগে।
নদীত পেলাব নালাগে, নদীত পেলালে মানে হেৰি হয় আৰু। এইবিলাক জাম হৈ যায়।
দী ৰ মানে মাছ কাছ আদি তেওঁলোকৰো অসুবিধা-অসুবিধা হয়।
অঁ সেইটো কাৰণে মানে হেৰি সেইবিলাক ভিত হয় ভিত হলে মানুহৰ বেমাৰ আজাৰতটো বেচি হয়, সেইকাৰণে মানে অলপ ইমান সজাগতা হ'লে ভাল ভাল আৰু সকলোৱে আমি এতিয়া দুই এজনে তুমি
হয় হয়, আমি সকলোৱে সেইবাবে সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব।
অ চব কে জনা বনাব লাগিব সকলোকে সজাগ কৰি তুলিব লাগিব অহ অ
উম উম
সেইকাৰণে মানে হেৰি এইবিলাক আৰু সকলোৱে মিলি জুলি কৰা কামহে এজন বা দুজনে কৰা কাম নহয় ত
উদাহৰণ মই উদাহৰণস্বৰূপে যদি মই ভৰলোখনৰ কথা কওঁ তাতে মানে আগৰ ভৰলোখন যেনে কোৱা আছিল আজিৰ পৰা এতিয়া ত্ৰিশ চল্লিছ বছৰ আগত কিন্তু বৰ্তমানৰ ভৰলো যি অৱস্থা থা মানে মানুহে যাবৰ জোথৰ থৰ পেলাই যেনেকোৱা ধৰণৰ কৰি পেলাইছে এনেকোৱা কৰি ব নালাগে আমি পৰাপক্ষত যাবৰ জোঁথৰ নদীত নেপেলাই হয় তাৰ সলনি বেলেগকৈ যিবোৰ কিছুমান ঠাই থাকে আজিকালি গুৱাহাটী পৌৰ নিগমৰ মানে গাড়ী সমূহেদিও মানে জাবৰ জোঁথৰ লৈ যোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰৰ ফালৰ পৰা সেইটো খুব
অ সেই সেইটো পদক্ষেপটো বহুত ভাল পদক্ষেপ লৈছে বাৰু চৰকাৰে সেইটো সেইটোত সমৰ্থন কৰো সেইটো ভালেই হৈছে ভাল লাগিছে সেইটো কৰাৰ কাৰণে এতিয়া আৰু আমাৰ মানুহ বি আৰু সেনেকোৱা সজাগ সচেতন হব হল আৰু সকলোৱে মিলি জুলি গোটেই আমাৰ নিচ নিজৰ পৰিৱেশটো নিজে চাফ চিকুণ কৰি ৰাখিব লাগিব সেইটো আমাৰো কৰ্তব্য অকল চৰকাৰকে দুখ দি ৰাখি নহব নিজেও সেইবিলাক কৰিব লাগিব সকলোৱে মিলি জুলি
তেতিয়াহ'লে আজিৰ আমাৰ এই বাৰ্তাটো আমাৰ আলোচনা চক্ৰটো ইমানতে আমি অন্ত পেলাব বিচাৰিছো পাছলৈ আমি ইয়াত পুনৰ আমি আলোচনা কৰিম সময় সুযোগ পালে আজি ইমানতে আমি সামৰণি মাৰিছোঁ
ধন্যবাদ উ ভাইটি চ